অঁ' পাৰিছা?
হাঁ হাঁ?
শুনা পাই আছা?
উম' কোৱাচোন, শুনা পাই আছোঁ কোৱা।
অঁ' কি খবৰ?
হাঁ?
কি খবৰ?
ভালে তোমাৰ?
এই আছো আৰু এনেই, কি কৰিছা?
এনেই বহি আছোঁ কিনো কৰিম আৰু, তুমি কি কৰি আছা?
ময়ো এনেই আছো ৰবা। আজি কালি তোমা লগত ময়।
অঁ' কি কৰিছা কোৱাচোন?
খেল ধেমালি মানে তোমাৰ ধৰা আমি মানে আমি খেলিলে আমাৰ মানে স্বাস্থ্য এতিয়া- আজি কালি এনেকুৱা হৈছে ন' বহুতো ল'ৰা ছোৱালী মানে ঘৰৰ ভিতৰতে থাকে মানে খেলিব নাজায় আৰু বাহিৰত। তোমাৰ মোবাইলতে ভিডিঅ' গেম বা লুডু এনেকুৱা খেলে, কিন্তু আমি বাহিৰত- খেলিব গ'লে মানে আমাৰ স্বাস্থ্যৰ কাৰণে ভাল হয় আৰু। আমাৰ মানে মগজুবোৰ ভাল হয়, স্বাস্থ্য বিলাকো ভাল হয়। যাৰ কাৰণে আমি মানে শক্তি পাই থাকো বা আৰু মগজু তোকত বেছি ভাল কিনে পঢ়িবও পাৰো। তুমি কোৱাচোন তুমি কি হ'বা?
তোমাৰ মাতটো ভালকে আহা নাই।
তুমি নহয়, তুমি কোৱাচোন তুমি কি ভাবা মানে খেলৰ বিষয়ে?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
অ', মোৰ মতে খেল খেল ধেমালিটো আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মানে‌ আমাৰ বডিটো মুভ হৈ থাকে। চলাচল হৈ থাকে আমাৰ তেজৰ, তেজৰ যিটো প্ৰক্ৰিয়া আছে সেইটো চলাচল হৈ থাকে। আমাৰ স্বাস্থ্যটো ভালে থাকে খেল ধেমালিয়ে ভাল ৰাখে। আমাৰ মনটো ভালে ৰাখে হয়নে নহয়? আমি দৌৰা দৌৰি কৰি থাকি আমাৰ ব্লাদৰ যিটো চলাচল হয়, সেইটো ভাল হয়, আৰু চলাচলটো। ভাল হয়। আৰু লগতে আমাৰ যিটো মনটো আমাৰ মনটোও
আৰু যে, তুমি চাবা হা মানে ঘৰ কিছুমান ঘৰুৱা খেল হা কি কৈছা?
গৰম দিছে
তোমাৰ মানে মাত
মাংসৰ চবজি হেল্ল'!
অ', কোৱা।
অ', তোমাৰ মাতটো আহি থকা
হয়, তোমাৰো মানে ভাত-মাতটো মানে ভালকে আহা নাই।
এইটোৱে চাবা হা মই অ', অ', পাইছোঁ এতিয়া যাবা হা ঘৰুৱা খেল বিলাকতো কিছুমান লুডু বা কেৰেম তেনেকুৱা ঘৰৰ মানে মোবাইলতে খেলিব লাগে কিন্তু মানে আৰু বাহিৰৰ খেল তোমাৰ যেনে ধ-ধৰি টেকেলি ভঙা কণী যুঁজ তাৰপিছত কুকুৰা যুঁজ বহুতো ধৰণৰ মানে বাহিৰৰ মানে খেল আছে আৰু।
আজিকালি কিন্তু বাহিৰত ওলাই গৈ খেলিবলৈ ইচ্ছা নকৰে।
উম
ঘৰতে বহি মবাইল চোবাইল সিহঁতেটো ওলাই গৈ খেলিব বেয়া পায় কিন্তু আমি পাৰা লৈকে বাহিৰত ওলাই গৈ খেলিব
উ
তেতিয়া আমাৰ বডীটোও ভাল ভালে থাকে, আমাৰ বডীটোও মুভ হৈ থাকে।
এতিয়া চাবা খেলিলে মানে ঘা ঘাম ওলাই আৰু ঘামৰ লগত মানে শৰীৰত যিমান বেয়া বস্তু বিলাক আছে গোটেই বোৰ ওলাই যায় ন, আৰু তোমাৰ ধৰা আৰু আমাৰ বেমাৰৰ পৰা আমি বা বা ছিব পাৰে, যেনে তোমাৰ হৃদয় ৰোগ বা মানে এনেকুৱা বহুত ধৰণৰ আমি মানে বেমাৰৰ পৰা আমি হাত সাৰিব পাৰো আৰু হয়নে নহয় কোৱাচোন তুমি নিজে।
আৰু চাবা খেলিলেতো তোমাৰ হাৰ জিত বিলাক হৈয়ে থাকে, তথাপিও আমি মানে কেতিয়াও মানে হা কি কয় হাৰিলেও আমি মানে হাঁহি থাকি থাকিব লাগে বা, মানি লব লাগে নিজৰ
মাতটো ভাঙি ভাঙি আহিছে।
এতিয়া তুমি চাবা যে তোমাৰ খেলপথাৰতো বহুত
এতিয়া তোমাৰ চাবা হা খেলপথাৰতো বহুত মানে ধনী দুখীয়া মানে জাতিৰ ধৰ্ম ভেদা ভেদি নাই। তাতে বহুতো ধৰণৰ জাতি বিলাকে খেলিব আহে ন, তোমাৰ গাঁৱৰ বিহুৰ সময়ত টো বা হোৱাকৈ জু কাবাডী এনেকুৱা বহুত ধৰণৰ মানে আ ছে নহয় তোমাৰ খেল জাত বাত তোমাৰ বহুত ধৰণৰ জাতি বিলাক আহ তাতে তোমাৰ ভেদা ভেদ নহয়। মানে কি আৰু তোমাৰ মানে বাহিৰৰ খেলবোৰ বহুতে ভাল আৰু, প বিশেষকৈ তোমাৰ পথাৰত খেলিব গ'লে মনতটো বহুত ভাল লাগে। তাৰে আমি প্ৰাকৃতিক সৌন্দৰ্যবোৰ দেখা পাও, তাৰপিছত তোমাৰ মানে লগ বন্ধুৰ লগত চুৰিতদাল বিশেষকে বহুত ভাল লাগে।
আৰু চব আজিকালি মানে লৰা ছোৱালীৰ বোৰে যে তুমি পথাৰলৈ বা বাহিৰৰ খেলিবলৈ নাযায়। তেওঁলোকে মানে এনি টাইম অকল মোবাইল টিভি বা কম্পিউটাৰ এইবিলাক গেমহে খেলে। ফলত তেওঁলোক মানে শকু বিলাকক বেয়া হৈ যায় বা তেওঁলোকৰ বেমাৰতে পৰি যায়, আৰু আজিকালি চাবা গাঁৱৰ মানে গাঁৱৰ লৰা ছোৱালি বিলাকো মানে পথাৰ যাব বাদে দিছে, কাৰণ আজিকালি আৰু কি আৰু ফোন মোবাইল টিভি চাই কিনে, তেওঁলোকে নিজৰ সময়টো কটাই লয় আৰু।
আচ্ছা
আৰু চাবা আজিকালি স্কুল কলেজ খেল সময়ছোৱাত থাকিব লাগে, আৰু প্ৰতিখন গাঁওঁতে মানে এখনকৈ গাঁৱত বুলি নহয় চবতে প্ৰতি ঘৰত খেলপথাৰ থাকিবই লাগে।
আৰু তোমাৰ চাবা খেলিলে আমাৰ স্বাস্থ্য বিলাকো ভাল হয়, আমাৰ মনো ভাল লাগে।
আৰু তুমি আজিকালি মানে চাবা হা আজিকালি মানে-মানে কিছুমান অভিভাবক বিলাক আছে যে তেওঁলোকে ভাবে যে মানে খেলিলে মানে বেয়া, মানে পঢ়াত মন নেদে কিন্তু এনেকুৱা নহয়। কি কয় তোমাৰ খেলিলে তোমাৰ মগজুগতটো ভাল হয়, যাৰ কাৰণে তেওঁলোকে ভালকে পঢ়িব পাৰে। সময়মতে খেলিব লাগে, সময়মতে পঢ়িব লাগে দুটাই মানে কৰিব লাগে আৰু।
খেলা-খেলাটো মানে হয় আৰু খেলা হয়, খেলিব লাগে অলপ টাইম। খেলটো যিহেতু বহুত ইম্পৰ্টেণ্ট পাৰ্ত হয় আমাৰ জীৱনৰ, অংগ হৈ কিয়। যেনেকে আমি খেলা ধুলাটো নিয়মিত ভাৱে খেলা ধূলা কৰোঁ, তেতিয়াহলে আমাৰ স্বাস্থ্য
আজিকালি কি কৰে ছেম ঠাইত আকৌ ফোনটো দিয়ে কাৰণ ভাবে যে সেইকাৰণে ফোনটো দিয়ে, কিন্তু ছোৱালীজনি যদি অলপ বাহিৰত ওলাই যাই খেলিবলৈ মনটো, মনটোও ভাল লাগিলে, আৰু লগতে তাৰ হেৰিও হব পাৰে।
হয়, একদম ঠিক হৈছে আৰু চাবা এনেকুৱা ধৰা তোমাৰ কাবাডী বা তোমাৰ ফুটবল ক্ৰিকেট এইবিলাকৰ মানে তোমাৰ কি দলীয় খেলত একতা সহযোগিতা বা নেতৃত্ব গুণ আহে আৰু ফুটবল চাবা, তোমাৰ মানে ফুটবল বা এজন অকলে জিকিব নোৱাৰে তাতে। তোমাৰ তাতে মানে টা মানে গ্ৰুপ হৈ কিনে মানে দল হৈ কিনে বা নিয়ম মানি খেলিব লাগে। আৰু তোমাৰ বহুতো ধৰণৰ এনেকুৱা খেলত নিয়ম আছে ন? সেইবিলাক মানিলে মানে দল প্ৰতিটো দলে জিকিব।
বজাই ৰাখিব পাৰোঁ।
হয় আৰু তুমি ঠিকে কৈছা, আৰু চাবা আৰু জীৱনটোৱে নিজে এনে এখন খেল হয়, মানে এই খেলত জিকিবলৈ হলে শাৰীৰিক আৰু মন দুই তাৰমানে সুস্থ ৰাখিব লাগিব, আমি, আমি কি কয় আমি পঢ়িবও লাগিব খেলিবও লাগিব। আৰু খেলিলে আমাৰ স্বাস্থ্য বিলাক ভাল হয় আৰু আমি বহুতো ধৰণৰ বেমাৰৰ পৰা আমি বাচিব পাৰোঁ। খেলিলে। সেইকাৰণে মানে অভিভাস বিলাক অভিভাস অভিভাৱকসকলে কিছুমান অভিভাৱসকলে মানে বাহিৰত যাব মানে ইমান গৰমত আৰু বাহিৰত যাব নিদিয়ে যাৰ কাৰণে ইহঁতে মোবাইল দি। চাব কাৰণে কিন্তু এইটো ভাল নহয় খেলিব দিব লাগে গধূলি সময় হ'লে অলপ টাইম খেলিব দিব লাগে, পঢ়িব দিব লাগে, অ' কোৱাচোন।
হেল্ল' তোমাৰ মাতটো আহি থকা নাই ভালকে।
অ' এতিয়া আহিছে নে?
মানে এনেকুৱা কিছুমান অভিভাৱকবিলাকে মানে বাহিৰত যাব নেদে বা মানে গৰমৰ কাৰণে যাব নিদিয়ে বা এনেকু মানে গ'লে মানে বাহিৰত গ'লে বা বাহিৰত মানে লৰা ছোৱালী বেয়া হোৱা বুলি ভাৱে। কিন্তু এনেকুৱা নহয়? আমি মানে অ কি কয় আমাক খেলিব দিবৰ কাৰণে বাহিৰত যাব লাগে আৰু তোমাক পঢ-পঢ়িবও লাগ দুটাই কৰিব লাগে। কাৰণ আমি চোৱা বাহিৰত খেলিব গ'লে আমি গম পাম না কেনেকুৱা কি হয় আমি মানে অলপমান সাহস পাম যে এনেকুৱা হয় তেনেকুৱা হয় বুলি কিনে।
উম হয়, তুমি ঠিকে কৈছা। দিয়া তেনেহ'লে আজিৰ কাৰণে ৰাখিছোঁ তোমাৰ লগত কথা পাতি তোমাৰ পৰা এইখিনি বিভি হয়, জানি মোৰ বহুত ভাল লাগিলে।
অ তোমাৰ লগতো কিছুমান জানি বহুত ভাল লাগিলে দিয়া ধন্যবাদ।
উম, উম ধন্যবাদ।